সেইটো মাজিলে দিয়া।
তাকে-তাকে, মই বোলো, কৰো ৰবা, তোমালৈ ফোন এটা।
ভালে কৰিছিলা, এনেই আছিলা নেকি?
অ', মই এইখিনি সময়ত অকণ ফ্ৰী হৈ আছোঁ। ফোন এটা মাৰো, তুমি উম্, কোৱাচোন খা-খবৰ কোৱা?
এ কা খবৰ আছো আৰু বুইছা। অ', কি কৰিবা সৰু সৰুৰোকে কিবা-কিবি কৰি থাকোঁ ঘৰতে, আজিকালি পেইণ্টিং চেইণ্টিঙো বনাব পাৰি যে সেইবোৰকে কৰি থাকোঁ আৰু।
অ' ভাল কৰিছা দেই, তুমি জানা ন, মই নাজানো যে পেইণ্টিং কৰিব।
অ', জানো-জানো আৰু তাতে এতিয়া নতুনকে এটা শিকিব বিচাৰিছোঁ মানে জানো আৰু কৰিম বুলি ভাবিছোঁ কাপোৰত কৰে যে। ফুল-চুল কিনি আনি সেইটো কৰিম বুলি ভাবিছোঁ। নহয়-নহয় মোক কাপোৰত কোৱা কথা
অ', গ্লাছত কৰা। মই নেজানো জানা বৰ ভাল লাগে ন?
অ', ভাল লাগে।
উম্
তুমিও কৰিব পাৰিবা বহুত সহজ, মই শি শিকিছিলোঁ অ'।
কৰিবা আমাকো দিবা যি
দিম দিয়া। হেৰি নহয় তোমাক ভাত নাই বনাব মাই আৰু পাচলি চচলি কাট দিছে বাৰু।
উম, উম, উম।
এনে এইটো কেনেকুৱা? তোমাকো মই শিকাই দিম তুমি কৰিবা বুজিছা।
মোক শিকাব ন মই
বেছি বস্তু একো নালাগে জানা মই মুখত কলেই তুমি পাৰিবা। জাষ্ট গ্লাছখন কিনিব লাগে। আৰু এখন এই ফইল পেপাৰ পাই যায়।
ফল পেপাৰ অ পাই তো জানো।
তুমি যিটো কালাৰ দিব বিচাৰা তাতো দুটা কালাৰ থাকে এটা হ'ল চিলভাক কালাৰ এটা হ'ল গল্ডেন কালাৰ সোণালী ৰঙৰ তুমি দুইটাৰ ভিতৰত সেইখন খন লাগিব গ্লাচ খনৰ জোখাই লাগে যেনিবা আৰু এটা গ্লাছ পেইণ্টিঙৰ কালাৰ পাই সেইটো আনি ল'লেই হ'ল
অ তাৰপিছত
তাৰ পিছত তুমি এটা কলা ৰঙৰ কালাৰ এটা পাই সেইটো দি বাউণ্ডৰীটো মানে তুমি প্ৰথমতে
ৰবা-ৰ'বা কলা ৰঙৰ কালাৰটো যে সেইটো কি নাম বাৰু হেৰি নেকি?
উ পাহৰি মই তোমাক ফটোহে দিব পাৰিম বুজিছা।
অ দিবাচোন-দিবাচোন অ তাৰিছত বাউণ্ডেৰীটো মাৰি ল মাৰি লব লাগে সহজ কিন্তু ন জানিলে কোৱাচোন তাৰপিছত কোৱা।
অ মানে কি হ'ল এই তুমি এ তুমি মানে কি কৰিবা সেই কলা ৰঙৰ কালাৰটো পাই এই যেনেকে মানুহে যে এই ফেব্ৰিক কৰে যে তলত কিবা এখন পাৰিলয় নাই। পাৰি পেলাই আঁকে যে তেনেক তুমি গলাখনৰ তলত পাৰি পেলাই সেই ক'লা ৰঙৰ কালাৰটোৰ বাউণ্ডৰীটো ধুনীয়াকে বাউণ্ডেৰী বুলি নহয় গোটেইখিনি আকি লব লাগিব মানে আঁকি পেলাই সেই কালাৰটো পনীয়া থাকে বাকী যোনবিলাক পেইন্টিঙৰ কালাৰ থাকে যে
অ
পনীয়া খিনি বেছি পনীয়াও নহয় দাথেই সেই বাউণ্ডেৰীটোৰ ভিতৰ ভিতৰত য'ত য'ত যিটো ৰং হয় সেইটো ৰং তুমি দি দিলেই হৈ যায় মানে।
আচ্ছা বুজিছো-বুজিছো।
গোটেইখিনি মানে একদম হয় তাৰপিছত লাষ্ট ত যেতিয়া তুমি তাত যে এই বালিচ চন্দা বুলি কয়।
উম-উম-উম-উম-উ সেইটো চিনি পাও মই সেইটো জানো উম
সেইটো দিব পাম পালি চন্দা কাৰণ তাতো জিজাক ন' অ', পেকেটত থাকে অ', তাৰ ওপৰত দি দিব পা আৰু যদি সেইটো কৰিব নিবিচা তেতিয়া তুমি কি কৰিব লাগা যোন ফালে তুমি আঁকিলা সেইটো বেক চাইড কৰি পেলাই তোমাৰ মানে গ্লাছখন তো তুমি ইফাল সিফাল দেখি থাকে ন' ত' মানে তুমি কি কৰিব লাগিব আকাঁ চাইটো বেক চাইড কৰি পেলাই তাত ফইল পেপাৰ খন লগাই দিব লাগিব। অ'। লগাই পেলাই যেতিয়া ফেম কৰি দিবা সেই কালাৰ কেইটাত মানে তোমাৰ ৰিলেচন টো আহি যাব মানে।
নহয়, নহয় যিটো চাইডে মই আঁকিলো ধৰা তাৰ বেক চাইডত এফ'ৰ পেপা আচ্ছা। অ', অ', বুজিলো মই বুজিলো এতিয়া তাৰমানে মই কথাটো আগে হৃদয়ংগম কৰি লৈছো।
ভালে কৰিছা তুমি আ এই বাচন বহুত বহুত ধুনীয়া লাগে আৰু জানা নাই মই এখন মোৰ ভাইটি এখন ভাঙিছিলে মই বনাইছিলো মোৰ ভাইটি এখন বনাই ভাঙিছিলে মোৰ বহুত দুখ লাগি গৈছিল, মই ইয়াত বনাই থোৱা নাই। মই বৰ্তমান দেখুৱাম আৰু বাবু
বস্তুতটো তাৰপিছত কি কৰিবা কেনেকে থ'বা মানে মই কেনেকে সজাবা দে উম, উম, উম, উম।
বুজিছা নাই তুমি।
আট্ছা সেইটোক কি বুলি ক কোৱা হয় তাৰমানানে সেই যে পেইন্টিং খন সেইটোতো কৰা কি পেইন্টিং বুলি কোৱা হয়?
মই জনাত তো গ্লাছ পেইণ্টিঙে কৰে আৰু ধৰাইছিল
মই চাগে ময় চাগৰ অহা সপ্ত তহাতে মই এইটো কৰিমেই মই কাৰোবাৰ পৰা কিবা এটা জানে মই কৰিব বুলি মন যায় পাই।
অ', তুমি কৰিবা শুনা তোমাক মই দেখুৱাই দিম কালাৰ কেইটা আৰু চবতছে ভাল লগা কথাটো স জানা নাই যেতিয়া তুমি ফিং টো লগাই দিওঁ আৰু বইল পেপাৰখনে মানে গোটেই সেইটোৱে মানে অ', ধুনীয়া কৰি পেলাই আৰু তুমি জানে মই এবাৰ বনাইছিলো উম। মানে তিনি ফুট মানৰ এটা নিকি মাউচ।
উম।
তিনি ফুট মানৰ মিকি মাউছটো বনালো মোৰ ভাইটে গৈ বহীত লকে ভাকি থাকিলে মোৰ বহুত দুখ লাগিলে, তেতিয়াপা বনাব মন নেযোৱা হ'ল, মানে কিবা এটা থ'লে
বনাই, বনাই অৰ্ডাৰ আহিবটো।
অ', খালি তোমাৰ তাত নামটো লিখি দিব লাগিব আৰু।
এইবিলাক পেইণ্টিঙৰ ডিমাণ্ড আছে নে বাৰু জানানে বাৰু তুমি, মানে মাৰ্কেটখনৰ কথা?
ভেলুতো জোনটো বস্তু বুজি পায় সেইটোহে ল'ব, এতিয়া তুমি যেনেকে, শুনিছা ভালকে আগ্ৰহ কৰি পেলা চবেই সেনেকে আগ্ৰহ কৰি নলয় নহয়।
নকৰে, নকৰে চবৰে চবতে চখ নহয়ো বাৰু।
আৰু নেদেখুৱাইও তোমাক।
নেদেখুৱাই, এতিয়া তুমি মোক যি ধুনীয়াকৈ ক'লা, তেনেকে কোনেও নকয় জানা।
অ', নকয় নকয়, এতিয়া কাপোৰ বনোৱা মানুহেও মই আজি যদি কাৰোবাক সোধো, তুমি নকয় জানানে, মই আমাৰ বৌ এগৰাকী আছিলে, অ' মামী মামী থাকোঁতে মাম মীয়ে মানে, ব্লাউজ কিনে বহুত ধুনীয়া আৰু। কিনে মানে, ধুনীয়া মানে কি আৰু পিন্ধে আৰু, আমাৰ ইয়াতে পাই মানে ব্লাউজটো। তাৰপিছত তেওঁৰে মামীৰে মানে অ', কি হ'ব, অ', খুৰীয়েক এগৰাকীয়ে সুধিলে। তুমিনো ক'ৰ পৰা কিনা ব্লাউজ মোকো ক'বা চোন, ময়ো কিনিম বুলি। তেওঁ ক'লে, মই বিশ্বনাথ চাৰিআলিৰ পৰা আনো বুলি ক'লে মানে। কিন্তু আচলত তে মানে তাৰ পৰা নিকিনে, আমাৰ সেইখিনি জেগাৰ পৰাই কিনে তাত এখন ব্লাউজৰ দোকান আছে তাৰ পাই লয়।
এ কিয় তেনেকুৱা মানুহ বিলাক, ফাক-ফাক ফাঁকি কথা কিয় কয় বাৰু?
মানে পিছত মানে কি হ'ল, তাত কিনি থাকোঁতে এদিন দেখিলোঁ। তেতিয়া গম পালো তাত, অ'। তেনেকুৱাও, মানুহ বিলাকে মানে এতিয়া, মই শিকা কামটো তুমি পাৰি গ'লে, উম, মানে নিদিয়ে আৰু ক'বলে। নিবিচাৰে।
তাকেই, তুমি এতিয়া ইমান ধুনীয়াকৈ ক'লা ন, মই এইটো-এইটো তাকে। হয় দিয়া, মানুহ বিলাক, আছলতে কি জানা, চব আমাৰ নিচিনা নহয় ন।
অ'।
আজি ভাত কি বনাইছে তোমালোকৰ?
অ', উম, কি কৈছা?
ভাত তোমালোকৰ আজি কি বনাইছে?
ভাত আজি মাছ আছে।
অ।
আজি মানে আমি তিনদিন মান হ'ল তেনেকুৱা একো বস্তুৱে খন
অ'।
মানে উম, তিনদিন মান হ'ল গতিকে আজি মাছ আনি থোৱা আছিলে, মোৰ গা ভাল লগৰ কাৰণে খাবলৈ মন যোৱা নাছিল। এতিয়া তাকে কৰিছে।
উম, ভাল লাগিল দেই থেংক ইউ। তোমাক মানে এই কথাটো কৈ দিয়াৰ কাৰণে মই
একো নাই একো নাই আৰু তুমি জানা নে, তুমি যদি কাপোৰত কৰিব বিচ অ'। আচলতে অনলাইনত মই চাই ত এইবিলাকত বেছি প্ৰাইচ কয়।
উম।
হলেও কিছুমান তুমি আনিব পাৰা অনলাইনৰ পা। কিন্তু মানে জানানে ফুলবোৰ প্রাই সেইটো মিক্স পাতৰ পাই কাপ পুজোৰ তুমি কৰিবাচোন তুমি মই জানো। তুমি পাৰিবা বুলি।
উম, মই কৰি ভাল পাওঁ তেনেকুৱা।
পাই তাত মানে ফুলবোৰ তুমি উম লগাব পাৰা মানে ফুলবোৰ চেইন হিচাপে পাই সেইখিনি খালি হেৰি দি কেঁচি দি পেলাই কাটিব লাগিব মানে। মানে তোমাৰ চেতটো ধৰা দু শ টকা মানৰ অধি কিনি আনিলে দুশ আঢ়ৈশ ল'ব তিনিশ ভিতৰত তাতকে বুছি নলয় মোৰ মতে দুশ আঢ়ৈশই ল'ব লাগে মানে পেন। তাৰ পাব ফুলবিলাক পাই তুমি বনালা বনাই পেলাই আৰু তেনেকুৱা কালাৰিঙো এইটো ফেব্ৰিক কালাৰ টাইফয়ে হয় অকমান বেলেগ আৰু
অ', অ', অ'।
বনাই পেলাই লতা খিনি ধৰা তুমি ফেব্ৰিক মাৰিলা আৰু বাকী খিনি তুমি ধৰা ৰিয়েল ফুল খিনি লগালা বুজিছা, গোটেই কাপোৰ জুই ফুটি উঠে। মই তোমাক এযোৰ কাপোৰ দেখুৱামচোন দেই, মই সেইযোৰ কৰিম বুলি ভাবি আছোঁ।
অ', দেখুৱাবাচোন ভাল লাগিব ন' আৰু কিবা বনাই লোৱা বস্তুটো যে বহুত ভাল লাগে ন' নিজে হাতে, হয়। অ'।
তুমি ট্ৰাই কৰিব পাৰিবা মই জানো।
হম, হম। নাই মই চামেই কিন্তু কোনোৱাই কিবা এটা ক'লে মোক কৰি চাবলৈ খুব এটা হিপা মানে হেপ
অ', তুমি এই দুটা কৰিলে খালি মোলৈ ফটো দিব নাপাহৰিবা অ'। উম।
অ দিয়া।
কৰি আছা নে
উম, নাই মই কিন্তু তোমাৰ লগত কথা পাতি থাকোতে মই চাহ একাপো খাঁলো। তুমি গম পালা নেকি বাৰু? মানে ইমান চাহকাপ খাব মন গৈছিলে তাৰপিছত তো মাইয়ে বনাইছে মানে এ তাৰপিছত মই বোলো এই ঠাণ্ডা হ'লে কোনে চাহ খাই আমা মানে খুব চাহ টো চলি থাকে ন'
অ', আমাৰ আকৌ অসমীয়া মানুহখিনিক চাহৰ কানীয়া বুলি নকয় জানো।
আমি সৰু পৰা মানে খাই, খাই কিছুমানে
এ আমাৰ আইতাইও আমাক চাহৰ কানীয়া বনালে আমাৰ আইতাই আগতে খাই থাকে ন' বাতিত খাই মানে কাঁহৰ বাতিত চাহ।
উম।
প্লেট এখন তলত দি দিয়ে মানে কাঁহৰ বাতিটো বহুত গৰমহৈ যায় নে নাই, সেই প্লেটখনত মানে আই তাই কি কৰে, আমাক চাহ অকন বাকি পেলাই আমাক খাবলৈ দিয়া আইতাৰ ভাগৰে। এ তেনেকে চাহ খাই, খাই আমি চাহৰ কাণীয়া হ'লো।
হয়, দিয়া।
সেইটো কথা হ'ল নে? দেউতা ঠিকে আছে, ঠিকে আছে। বৰ্তমানতো চব ঠিকেই আছে। তাত ভয়ো লাগে আজিকালি। ঘপকেহে কিবা কিবি হৈ যায়। ঠিকে আছে বুলি ক'বলৈ ভয় লগা
সেইটোৱেই, সেইটোৱেই। বাৰু! ঠিক আছ আছে, ৰাখো নেকি ন! উ, উম, উম।